হেল্ল'
হেল্ল'
হয়।
নমস্কাৰ গ্ৰহণ কৰিব প্ৰথমতে
হয় নমস্কাৰ
আপুনি আপোনাৰ মূল্যৱান সমূহ অলপমান মোক দিব পাৰিলে পাৰিলে হয় নেকি? উম
হয় পাৰিম কওকচোন, মই ব্যস্ত নাই বাৰু আজৰি হৈ আছোঁ।
হয় হয়।
মানে মই কি বুলি কয় গাঁৱলীয়া জীৱনৰ ওপৰত এটা মানে তথ্য অকমান আপোনাৰ পৰা বিছাৰিছিলো আপুনি অকণমান, অকণমান কৈ দিব নি?
হয় নিশ্চয় কওকচোন
মানে আমাৰ অসমত জীৱন প্ৰণালী বোৰৰ কথা হওক বা লগতে আহ গাঁৱৰ মানুহে কেনেধৰণে জীৱন প্ৰণালীত বাস কৰি আহিছে তেনেকুৱা ধৰণৰ কথা আপুনি অকণমান কৈ দিলে ভাল পালো হয়।
আচলতে সাধাৰণতে আগতেতো মানুহে গাঁৱলীয়াত তেনেকৈ বিশেষকৈ খেতি-বাতি বা ঘৰবিলাক কেঁচা ঘৰ আছিলে কিন্তু বৰ্তমানতো গাঁও আৰু নগৰ প্ৰায় একেখিনি একে সমানলৈ গৈছে। কাৰণ আগতে গাঁৱত যেনেকে মানে নগৰত আগতে মানুহে যেনেকে আছিলে। আজিকালি গাঁৱতো মানুহে তেনেকৈ থাকে বা আজিকালি গাঁৱৰো বিশেষ বেছিভাগ মানুহে খেতি বাতিৰ লগত জড়িত নহয় হয়তো কোনোবাই চাকৰি কৰে নহয়তো কোনোবাই ব্যৱসায় কৰে ত' তেনেকুৱা আৰু আগতে মানুহে এতিয়াও বৰ্তমানো আছে যিবিলাকে খেতিৰ লগত জড়িত কিন্তু খেতিৰ লগত জড়িত মানুহ তেনেকা কমিয়ে গৈছে সেইটো আৰু গাঁৱৰ প্ৰণালী মানে গাঁৱৰ জীৱনশৈলী প্ৰণালীও আগত টো বহুত উন্নত হৈছে
এই গাঁৱলীয়া জীৱন প্ৰণালীবোৰৰ কথা অলপমান কৈ দিয়ক চোন আপুনি আগৰ দিনৰ
হয় আগতে গাঁৱলীয়া জীৱন প্ৰণালী বিশেষকৈ মানুহে খেতিৰ লগত জড়িত আছিল ত' খেতি বাতি কৰি চলিছিল ত' তেওঁলোকে প্ৰায়খিনি খেতিয়ে কৰিছিল ধান হওক বা সৰিয়হ হওক যি খে তি বা শাক পাচলি চব খেতিয়ে কৰিছিল কিন্তু আজিকালি মানুহে তেনেকে খেতি কৰা দেখা নাযায়। হয়, আগতে মানুহে- বিভিন্ন ধৰণে খেতি কৰিছিল বা, খেতিৰ লগতে জড়িত হৈ আছিল। খেতি বাতি কৰিয়ে জীৱন যাপন কৰিছিল কিন্তু এটা মানুহে তেনেকে খেতি নকৰে কৰিলেও তেনে কম
আগৰ মানুহে আৰু মানে পৰিশ্ৰমী আছিল নিজে সকলো বিলাক কাম কৰিছিল আনৰ ওপৰত নিৰ্ভৰশীল আছিল হয়নে। হয় হয় যেনেকৈ আগতে এ- হয়
হয় মাটি বাৰীও বেছিকৈ আছিল, আৰু আজিকালি মাটি তেনেই তাকৰ মানে- কমি গৈছে, যিহেতু আজিকালি পপুলেচনটো মানে জনসংখ্যা- হয় জনসংখ্যা যিহেতু বৃদ্ধি হৈছে মাটি বাৰীও কমি গৈছে মানুহৰ।
আগতে নিজে নিজৰ গৰুৰে হাল বাইছি- ছিল কষ্ট কৰিছিল মাটিৰ ঘাম তলত পেলাইছিল কিন্তু আজিকালি তাৰ ব্যতিক্ৰমি বোৰ ওলাইছে যেনেকৈ- যন্ত্ৰবোৰ ওলাইছে, আহ ধান ৰোৱাৰ পৰা বা বিচি চাৰ- পৰা আৰম্ভ কৰি একদম মৰাৰ মৰণা- মানে যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰা হয়, আ-
হয়, বৈজ্ঞানিক আহিলা বা যন্ত্ৰপাতি ব্যৱহাৰ কৰে। হয়, আগতে সেইটো সুবিধা আছিল কাৰণ আগতে জইন ফেমিলি আছিল বা মানুহৰ ফেমিলিবিলাক ডাঙৰ ডাঙৰ আছিল। ল'ৰা ছোৱালী বহুত আছিল বা ককাই ভাই বহুত আছিল। খেতি বাতি কৰিবলৈ সুবিধা হৈছিল যিহেতু ঘৰত- মানুহ যথেষ্ট আছিলে, কিন্তু এ- এতিয়া কি আৰু ফেমিলিবিলাক সৰু সৰু ককাই ভাই হয়তো দুই তি- টা বৰ বেছি তিনিটা- বা ল'ৰা ছোৱালীও ক'ম, ত' আজিকালি খেতিত জড়িত হোৱাৰ- কাৰণে মানুহ সিমান নায়েই। ত সেইটো কাৰণে আমি কালি আজি কালি মানে মেচিন ব্যৱহাৰ কৰিব লগা হয়। বিভিন্ন যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব লগা হয়। লগতে মাটিতো সাৰুৱাও কমি গৈছে আজিকালি, আগতে য- খিনি সাৰুৱা আছিলে, এতিয়া সাৰুৱা- সেই সাৰুৱা কমি যোৱাৰ কাৰণে- হয় সাৰুৱাটো কমি যোৱা কাৰণে বিভিন্ন পেষ্টিচাইচ ব্যৱহাৰ কৰে।
আচছ
কি কৈছে, কি কৈছে।
অ অ আগৰ দিনৰ পৰাই যিহেতু- এ গাওঁ বুলি ক'লে বিশেষকৈ আমি স্বনিৰ্ভৰশীল খেতিৰ ওপৰত নিৰ্ভৰশীল হয় নে।
হয়। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনি আছে। হেল্ল' হেল্ল' হেল্ল' হেল্ল'